হেল্ল', অ, কওক।
কি কৰি আছে?
মই এয়া কাম কেইটামান কৰিদিছো। তুমি?
ময়ো এয়া নিজৰ কাম আছিলে হে কৰি পেলালো অলপমান।
অ', খোৱা বোৱা কৰিলে নে নাই?
খোৱা বোৱা কৰিলো বাৰু আপুনি?
অ, ময়ো এয়া কৰি উঠিছো। কি খালা?
মই চাহ খালো চাহ বিস্কুট এয়াই খালো পিছত এতিয়া বাৰুতে এয়াই খাইছোঁ, পিছত মায়ে চাগে কিবা বনাব আৰু ভাত।
অহ,
তুমি কি খালা?
মই এ আমাৰ জলপান, খালো বৰা চাউল খালো। তাৰ লগত গাখীৰ দি লৈ পেলাই চেনি অলপ দি লৈছো তেনেকে খাই ভাল পাওঁ যে।
অ,
হা,
এতিয়া গৰমত পানী ধলা ভাত বেহুৱা এনেকৈ দি খাই ভাল লাগে ন?
অহ, সিনাখন কালি ৰাতিটো মই তেনেকেই খাইছো। তাতে এতিয়া কঁঠালৰ চিজন ন' কঁঠাল একদম আমাৰ ঘৰত থাকেই। কঁঠালৰ গুটি মায়ে জুইত পুৰিছিলে সিদিনা, তাত পিয়ঁয়াজ, চিয়াজ কাতি লৈ পেলাই এ মোৰ চবোৰ চেপিয় একেবাৰে পৰহি খাইছিলো।
ময়ো বহুত ভাল পাওঁ সিহটো। কেতিয়াবা মাতিবাচোন মোকো এনেকে বনালে।
অ' আহিবা-আহিবা।
এতিয়া কিবা কৰি আছিলে নে কি?
এতিয়া মানে এয়া অ, দুটামান কলেজৰ কাম কৰি আছিলো বাৰু, তেনেকে বিশেষ কাম নাই বাৰু।
উম, মাহঁতে কি কৰি আছে?
তুমি কি কৰি আছা? মাহতে দুপৰীয়া ভাত সাজলে যোগাৰ কৰি আছে, তোমাৰ কিবা কাম আছে নহাই এতিয়া।
অ, মই কলেজৰ কিবা কাম আছে সেয়া এতিয়া কৰিব।
ভ। অ, তুমি মানে এতিয়া ষ্টুডেন্ট। উম, তোমাৰ এনে ফিউচাৰলে কিবা হবলে মন আছেনে নাই ডাঙৰ কিবা।
এতিয়ালৈকে ভাবা নাই বাৰু পঢ়ি যাওচোন কিবা হয়?
অ, এনে তোমাৰ কেনেুৱা হবলৈ ইচ্ছা আছে? হেল্ল',
হেল্ল',
তোমাৰ এনে কেনেকুৱা হবলে ইচ্ছা আছে?
এনেকে ভাল কাম কৰিবলে মন আছে। মানুহক সহায় কৰিব পাৰোঁ কিবাকেই কিবা কৰি। সেয়াই। সমাজখন চাব পাৰোঁ।
অ',
এনেই তোমাৰ?
মোৰ। মূৰো মন এটা ভাল গমেন্টৰ পজিশনৰ এটা কৰিব মন আছে যাতেকি মই অন্যয়ায় অনয়ায়ৰ ওপৰত মাত দিব পাৰোঁ, অন্যাইৰ বিৰুদ্ধে মাতিব পাৰোঁ মানুহৰ ওপৰত। মানুহৰ সমাজ সেৱা কৰিব পাৰোঁ। মানে তেনেকে এটা মানে ডাঙৰ মানুহ এজন হবলৈ মন আছে। মোৰ মানে যোনটো মোৰ মানে কৰিব মন আছে হয়তো মানে বেছিকে বেছিকে টকা ইনকাম কৰা নহয় প্ৰ মানুহৰ কিমান মই সেৱা কৰিব পাৰোঁ সেইটোৰ ওপৰত মানে বেছিকে মোৰ গুৰুত্ব দিবলৈ মন আছে।
অ'। এতিয়া তুমি কি পঢ়ি আছা?
এতিয়া মই বৰ্তমান এতিয়া মই বি এ ফৌৰ্ত ছেমত হয়।
অ'।
আয়া ডিগ্ৰী টো কমপ্লিট কৰিপেলৈ মই চাগে এনেকা কম্পিতিতিভ এক্সাম দিম।
আ, হা, উম।
চাওঁ আৰু কি কৰিব পাৰোঁ।
এতিয়াতো কলেজ বন্ধ ন?
এতিয়া কলেজ বন্ধ অ'।
কৰ্বাত ফুৰিব যোৱা নাই?
নাই যোৱা। উম, এতিয়া খোৱা বোৱা কৰিলা নাই?
খোৱা বোৱা কৰিলোঁ বাৰু।
অ'।
উম, আইটাহত অ', আছে কাম-কাম কৰি আছে।
অ', তোমালোকৰ ঘৰত কোন-কোন?
মই, মা, দেউতা। আমি তিনিজনে আছোঁ।
অ'। অকল মই, মা, দেউতা, আইতা, সেনেকে আৰু।
উম, এই তোমালোকৰ ঘৰখন ক'ত?
আমাৰ ঘৰখন অসমৰ বেচেৰিয়াত।
অ', আমাৰ তেজপুৰতে।
অ'।
এনেই তোমালোকৰ লগৰখিনিৰ লগৰবোৰৰ লগত কথা চথা পতা নাই?
অ', পাতো-পাতো লগৰ বোৰৰ লগত কথা এয়া আৰু। ইমান ধৰ তেনেকে নাপাতো কাৰণ চবে নিজৰ এতিয়া কামে-কামে বিজি নিজৰ-নিজৰ পঢ়া আপোনাৰ লগত বিজি, তুমি পাত নে নাই তোমাৰ লগৰ খিনিৰ লগত?
পাতো বাৰু, এতিয়া আমাৰ ঘৰ উচৰত
এতিয়া তুমি কিমান ক্লাছত?
মই আ, ইলেভেনত।
ইলেভেনত? অ', ঠিকে আছে। ক'ত পঢ়া?
মই দৌৰং কলেজত।
অ', শুনিছোঁ মই দৰং কলেজৰ কথা বহুত ভাল বোলে কলেজখন।
টিচাৰছবিলাক ভাল, ভালকৈ বুজায় মেমবিলাক
অ', অ', এনেই, কোৱা কোৱা।
এনে তাত গৈ পেলাই কেনেকুৱা লাগিলে প্ৰথমতে?
প্ৰথমতে গৈ ভালে লাগিছে এনেকুৱা নহয় যে তোমাৰ ধৰ তুমি অকলশৰীয়া যেনেকা ফিল নকৰা বাৰু কাৰণ চব বিলাক ফ্ৰেণ্ডলি হয় টিচাৰে হওঁক বা ফ্ৰেণ্ডো বনাবলৈ সহজে হয় আৰু গল ষ্টুডেণ্ট থাকে ন?
অ'।
উম, কেনে চব চাই-চিতি কৰিব লাগে বাৰু ঘপককে যাৰ তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি দিব নালাগে। কাৰণ আমি সন্মুখৰ মানুহতো কেনেকুৱা মন সেইটো আমি নেজানো, কিন্তু বেছিভাগতো ভালেই হয়।
অ'।
অ'।
এ হেৰি তাত কলেজত মানে কিহৰ লেকে আ ছে? ডিগ্ৰী তাৰপিছত আৰু কিবা এনেকা আছেনে?
অ', ডিগ্ৰীটো তোমাৰ গোটেই কেইটা ধৰ আৰ্টচ, কমাৰ্চ, চাইন্স সবতে আছে। আৰ্টচৰ ধেৰ এনেকুৱা চাবজেক্ট আছে যত তুমি মেজৰ লৈ কৰিব পাৰিবা, তাৰপিছত চাইন্সৰো আছে কমাৰ্চৰো আছে। এতিয়া মানে নতুনকে কলেজত বি এডটো এড কৰিছে, কাৰণ এখন এতিয়া আৰু দৰং কলেজখন মানে স্বায়িত্ব সাহিত্য হৈ আছে ন। অ', পাঁচ বছৰৰ কাৰণে তাৰপিছত এখন মানে ইউনিভাৰ্চিটি টাইপৰ হৈ যাব তেতি সেইকাৰণে মানে কিবা-কিবি এনেকে এড কৰি আছে আৰু পিছলে এড কৰিব বাৰু এতিয়া, বৰ্তমানলৈকে মানে বি এডটো এড কৰিছে আও। উম। তোমালোকৰ, তোমালাকে যেতিয়া পঢ়ি-শুনি থাকিবা তেতিয়া চাগে এইখন ইউনিভাৰ্চিটি হবগে চাগে দেই, অ'। অ', এনে কলেজত কিহত যোৱা?
মই এনকে ৰাস্তা গাড়ী তে যাওঁ, টেম্পুত যাওঁ। কেতিয়াবা দাদাহঁতে থৈ আহেগৈ।
অ', ঠিকেই আছে।
আও তাৰ কলেজখনৰ পৰিৱেশটো বহুত ভাল। বতাহ মাৰি থাকে, গৰমতো বহিবলৈ জেগা বহুত আছে।
অ', কেম্পাচটো বৰ ডাঙৰ যে, সেকাৰণে।
অ'। তুমি এনে আগতে ক'ত পঢ়িছিলা?
মই আগতে আমাৰ বেছি, এ এখন স্কুলত পঢ়িছিলো বাৰু এইখন স্কুলতো ভাল আছিলে। টিচাৰ বিলাক বহুত ভাল আছিলে। এতিয়া আমাৰ যোনবিলাক ফ্ৰেণ্ড এতিয়াও আমাৰ সেনতৰ লগত কানেকশচনটো বহুত ভাল হয়।
অ'।
উম।
মা-দেউতাই কি কৰি আছে?
যাওঁ
অ', আছে মা-দেউতাই, মায়ে এয়া দিনৰ ভাতৰ কাৰণে যোগাৰ কৰি আছে দেউতাই এয়া গৰু লগত লাগি আছে, আমাৰ গৰু আছে যে। হা, তোমালোকৰ এনে গৰু ছাগলী আছে নে নাই?
নাই, ছাগলী আছে। গৰু নাই বাৰু। গৰু কেইজনী আছে তোমালোকৰ?
আমাৰ গৰু পাঁচজনী মান আছে।
উম।
উম, চোৱা চিতা আমাৰ দেউতাও কৰে আৰু মানুহ এজন ৰাখি থোৱা আছে, তেওঁ চোৱা চিতা কৰে বাৰু। অ', তেওঁ আমাৰ ফেমেলি মেম্বাৰে বাৰু, এনেকে মানে কোনো পোৱালি ৰখা নাই। তেওঁ ফেমিলি মেম্বাৰে হয়। দেউতা মানে সহায় কৰি দিয়ে আৰু অকমান আমাৰ দেউতাও মানে এনেকে নোৱাৰে ন তেওঁ,
অ অ অসুস্থ হৈছো।
অসুস্থ হয়। তাকে আও।
এতিয়া ফুৰিব যোৱা নাই ক'তো।
এতিয়া নাই যোৱা।
ময়ো নাই যোৱা বাৰু ক'তো বৰদোৱা গৈছিলোঁ তাৰপিছত দিদা বুলি নাই যোৱা।
অ,
যাবলৈ সময় নিমিলে।
অ ঠিকে আছে বাৰু মই এতিয়া ফুৰিব যোৱা নাই আমাৰ কিন্তু গুৱাহাটী লে যোৱা প্লেন এটা হৈ আছিলে। কিন্তু সেয়াই এতিয়ালৈকে মানে চাকচেচ হাৱাগে নাই। মানে প্লেনতটো কৰিয়ে আছে, ন মোৰ আকৌ বিশেষ এক অ কোৱাচোন।
গুৱাহাটীতো আজিকালি বহুত ডেভেলপ ওলাইছে নহয় ম চাই চাইন মিউজিয়াম অ,
প্লেচ বিলাকৰ নতুনকে স্মাৰক ক্ষেত্ৰ আকৌ এয়া নতুনকে পাৰ্ক এ ওলাইছে সেয়া আমাৰ তালৈকে যোৱা প্লেন বনি আছিলে কিন্তু মানে এতিয়ালৈকে। স সেৰি হোৱাগে নাই মানে মই কলেজৰ দুটামান কামত মানে। মই এ মানে ফচি আছো যে কলেজৰ কামেই পুৰা নোহোৱা হল আৰু সেইকাৰণে মই মানে সেই, ফু আছো ৰখি আছো কাম কেইটা হলে ফুৰিবলৈ যাম চাগেই তোমাৰ যাবলৈ মন আছে। আছেনে নাই।
মোৰো তালৈ যাবলৈ মন আছে কিন্তু এতিয়া হেৰি সময়ে নিমিলে।
অ আহ, ঠিকে সময়তটো মিলাই যাবা আৰু ন তুমি এতিয়া ত কলেজৰ ষ্টুডেন্ট হে। তোমাৰ এতিয়া ইমান প্ৰেচাৰ নাই।
উম,
অ, এ মই মাজতে জানুৱাৰীত গৈছিলো বাৰু কামাখ্যা মন্দিৰ।
এতিয়া তাতো অম্বুকাচী মেলা চলি আছে ন তেতিয়া এইটো,
অ মাজতে। মাজতে হৈছিলো অম্বুবাচী মেলা তেতিয়া নাই যোৱা বাৰু এই আমি হেৰিতে গৈছিলো এইটো, আহ জানুৱাৰীতে গৈছিলো। উম তাত, তাৰ পৰিৱেশটো বহুত শান্তি মানে বহুতে শান্তি পৰিৱেশ আৰু তোমাৰ। মানে গৈ মানে কিবা এটা বেলেগ এটা শক্তি হোৱা মানে তোমাৰ অনুভৱ হয়। তুমি যেতিয়া ধৰা লাইন পাতিবা যদি তুমি তেনেলত যোৱা তে তম লাইন পাতি তেতিয়া তম নালা ভৰি নিবি খাই মানে একো তেনেকুৱা ভাবেই নাই তোমাৰ খালি এটাই ভাবিব মা কেনেকে আমি দ দৰখন কৰোঁ।
অ
বহুত পবিত্ৰ জেগা মানে হয়তো তুমি যেতিয়া নীলাচল পাহাৰ খনত যাবা তেতিয়াই তোমাৰ মানে। এ পজিটিভ এনাৰ্জি এটা তোমাৰ হেৰি কৰিব বা গ'লে, গৈ থাকিব মন যাব এতিয়াও মোৰ যাবলৈ মন গৈ আছে। সেয়া অকন অসুবিধাৰ কাৰণে যাম হলে কৰিব তেনেকে নোৱাৰি বাৰু নেক্সট ইয়াৰ যাম নেকি ভাবিছো।
বাৰতে আজিলৈকে গৈ পোৱা নাই এবাৰ সপোন আছে গৈ যোৱাৰ।
অ যাবা দিয়া আমি লগ ধৰিম একেলগে যাম দিয়া ন।
অ'
অ' সেইয়া আৰু গৰম বন্ধ এতিয়া শেখেই হ'ব এতিয়া ন।
উম, তাৰ পিচতে আকৌ গৰম বন্ধৰ পিছতে হেৰি হ'ব পৰীক্ষা হ'ব চাগে আমাৰ।
অ হ'ব চাগে আকৌ গৰম বন্ধ শেষ হব লছে পৰীক্ষা হব তাৰপিছত আকৌ। এইবিলাক ফেষ্টিভ চিজন বিলাক আহিব দেৱালী দুৰ্গা, পূজা এইবিলাকতো ফুৰা নে নাই তুমি।
মই চাওঁ এনেই তোমাৰ ফেভৰেট ফেষ্টিভেল কি হয়।
মোৰ ফেভৰেত ফেষ্টিভেল টো মূৰটো চবে ফেষ্টিভেলে ভাল লাগে চব ফেষ্টি লগতে মই এনজয় কৰো দূৰ্গা পূজা ভাল লাগে।
উম, মোৰো দুৰ্গা পূজা ফেভৰেট মানে চবেই এনজয় কৰোঁ।
অ' কিন্তু মানে অ' তেনেকা এটা ধৰ বেছি ভাল লাগে। অ', মোৰো এইটো দুৰ্গা পূজাই ফুৰিব পাও নতুন-নতুন কাপোৰ কিনিব পাও। কিবাকিবি বস্তু খাব পাৰো ।